হেল্ল'
উম
অ কোৱা ভাল ভাল তোমাৰ কি কেনেক খবৰ
ভালে দিয়া ঠিক
আচ্ছা আচ্ছা এনে ঘূৰি আছো ইয়াতে ৰাস্তা বিলাক ঠিক কৰি আছে ন
অ তাতেও কৰি আছে নেকি আমাৰ ইয়াতেও কৰি আছে আকৌ ভাঙি আছে
অ আমাৰ ৰাস্তা বিলাকো পুৰা ভাঙিছে ভাঙাৰ পিছত এতিয়া নতুনকে ঠিক কৰি আছে
অ ম এনেই এনেটো আজিকালি বহুত চব ফালেতো এইবোৰ ৰাস্তা বিলাক ভাগি আছে বনাই আছে ন ব্ৰিজ সেইবোৰ বনাই আছে অ এইটো আমাৰ গলিতটো এইটো যে সেইটো আমাৰ হেৰি নহয় যে পিচ ৰ'দ নহয় আমাৰ এইটো এই ইতা বিলাক যি হয় ন ব্লগ ইটা বিলাক তেনেকুৱা ৰাস্তা আছে আমাৰ
আচ্ছা আচ্ছা আচ্ছা আচ্ছা আমাৰতো ইয়াতে ন আমাৰতো যে পিছ ৰাস্তা বনাই আছে
অ নহয় আমাৰ এইটো আমাৰতো আগতটো একদম এইটো ই ইটাও নাছিলে এতিয়া আমাৰ অ দহ বছৰ মান হল দহ বছৰ পাঁচ ছয় বছৰ মান হল চাগে ইটা লগাইছে আগতটো এনেই আছিলে গলি যেনেকে থাকে তেনেকুৱা আছিল সেইটো ইটা লগাইছিল হা এতিয়া আকৌ ইটা উঠাই আছে আৰু পিঠছ ৰ'দ মাটি দি আছে সেইবিলাক বনাই আছে
অ নহ বাপৰে অ এই গুৱাহাটীত বাপৰে বাব বিমান ফ্লাইঅভাৰ ৰাস্তা বনাই আছে ঘৰ ভাঙি কিনে বাপৰে বাপ নকবা আৰু
মইও ভাবিছো যে আগতো য'ত যাব কাৰণে বহুত টাইম লাগিছিলে সময় লাগিছিলে আজিকালি ইমান ডাঙৰ ডাঙৰ ফ্লাই অভাৰ বনি গৈছে সেইটো কাৰণেতো অলপ দিগদাৰ কম হয় ন ৰাস্তাত মই কৈ আছো মই সেইদিনা হাজো ফালে গৈছিলো হা ত হাজোত আছা বহুত বহুত হেৰি আছে ন বহুত ডাঙৰ এটা অ মাজাৰ হা ত' সেইটো ইয়াৰ পৰা তুমি অ ভাবা ইয়াৰ পৰা তোমাৰ টুৱেণ্টি ফাইভ টুৱেণ্টি চছেভেন কিলোমিটাৰ মানে বিশ, পঁচিশ কিলোমিটাৰ মান আছে হা ৰাস্তা পুৰা আৰু সেইটোতো হাইৱে হাইৱবেদি হৈ যাব লাগে ন ত আমি এই জালুকবাৰীত যে হাইৱে আছে ন সেইটো যে পুৰণা একদম পুৰণা হাইৱে এই হাইৱে সেইটো বি ঔ বিজ পুৰণা হয় ন সেইটো সেইটো উঠি গৈছো সেইটো ৰাস্তা ইমান বেয়া গোটেই ৰাস্তা মানে ভাংগি আছে গোটেই ৰাস্তা ভাংগি আছে মোৰ দেউতাক কৈছে এইটো ইমান ইমানে এইটোতো মানে ব্ৰিজ ইমান বছৰ লগাইছে বনাওতে কিন্তু ভাঙোতেতটো একদম মানে সময় লগা নাই পটককে ভাংগি গৈছে ছে আৰু আহ মানে ইমান ব্ৰীজ বনাই আছে সেইটো ঠিকে আছে কিন্তু ভাল ভালকে নবনাই চব ভাংগি ভাংগি যায় কিয় বা ৰাস্তা যদি বনাই আছে ভালকে বনাব লাগে ন
ইয়াতে মানে ৰাস্তা বিলাক ইয়াতে এতিয়া নালা বিলাকো ডাঙৰ কৰি আছে ইয়াতে পুৰা ভাঙিছে নালা বিলাক বাট ডাঙৰ কৰিবৰ কাৰণে
অ মইতো বুজিয়ে নাপাও নালা বিলাকতো বনাই থিকে কিন্তু সেইবিলাক জাম কেনেকে হৈ যায় আৰু তাৰ পিছত যেতিয়া বৰষুণ সন্ধিয়া ইমান নালা বনাইছে বহুত মই দেখিছো অ যোৱা বছৰ বহুত কাম মানে পাঞ্জাবাৰী ফালে এ সেইটো চব গলিৰ ৰাস্তা স্তাবিলাক ভাংগি ভাংগি বহুত মানে তাত তে এ চ বহুত ডাংগৰ ডাংৰ নালা বনাইছে সেইটো সেই টু চাই টো মানে অলপ ডাওন মানে তলত হয় ন আৰু জালুকবাৰী ত অলপ ওপৰত হওতে ইয়াতে ইমান ৰাস্তাত পানী নহয় কিন্তু সেইটে পাঞ্জাৱাৰী ছিক্স মাইল গণেশগুৰি বা সেইবোৰ সেইবোৰ জেগাত মানে বেছি অলপ বৰষুণ দিলেই যে পানী ভৰ্তি হৈ যায় ত' তাতে ৰাস্তা বনাই মানে নালা বনাইছে কিন্তু নালা বনাইছে তথাপিও বৰষুণ দিলে। পানী ভৰি যায় ত নালা বনোৱাৰ কি কি লাভ হ'ল আৰু
কিনে কি হব সিহতৰ নালা বনাব তাতে আমি আমি মানুহ বিলাকে ইমান কেইটা পলিথিন চলিথিন পেলাই দিওঁ। আৰু মাটিবিলাক আমা পাহাৰৰ মাটি বিলাকো ইমান পৰি থাকে ন এইবিলাকো পুৰা ফিল আপ কৰি দিয়ে চাফা চাফাটো নকৰে ন হেতে চাফা কৰিব মাহৰ বছৰত এবাৰ কৰিব নহয় দুইবাৰ কৰিব
অ নালা এইবিলাক ন চাফ কৰি থাকিব লাগে। তাতে পাঞ্জাবাৰীৰ ৰাস্ত - তাত একদম ৰাস্তাৰো লগত পুৰা লাগি আছে। নালা আৰু অলপ পানী হ'লে পুৰা নালাৰ পানী ৰাস্তা বাঢ়ি যায়। অলপ বৰষুণ দিলে। নাই। তাত তেতিয়া তাত। তই খোজ - কাৰিব নোৱাৰা ইমান লেট। লেটেৰা লাগে দেখাত। তুমি একদম কি কম আৰু সেইটয়ে অ' কিন্তু জালুকবাৰীতটো তেনেকুৱা পানী নুঠে। মালিগাঁও ফালে মালিগাঁওৰ যি অ' হেৰি আছে ৰোদ আছে মালিগাঁও। ফ্লাইভাৰ যে বনাইছে নতুন তাতেটো পানী উঠি যায়। এবাৰ পল্টন বজাৰ চাইডৰ পৰা তাতে গৈছিলো মই পল্টন বজা- হা তাতে মই গাড়ীত গৈছিলো অ' মানে এনে। স্কুটিত গৈছিলো তো তেতিয়া। বৰষুণ দিয়া হঠাৎ বৰষুণ দিয়া আৰম্ভ হৈ গ'ল হা তো মই কি কৰিম। ত' ভাবিছো যে ৰেংকোট আছে। ছিলে। ত' ৰেংকোট পিন্ধি আহিলো। আহে তাৰ পৰাতো ঠিকে ঠিকে আহিছো কিন্তু মালিগাঁও ফ্লাই অভাৰ তাত যেতিয়া আহিছো। ইমান পানীয়ত ইমান কি কম মানে এনেকে শ্ল' হৈ আছে যেনেকে মানে বহুত বহুত স্পীডত। তাৰপিছত যেনে তেনেকে সেইটো বাছ। কৰিছো আৰু তাত। ইমান-ইমান। যাম লাগি আছিল তো দুই। এঘণ্টা মান লাগি গ'ল জালুকবাৰী - ৰ' পৰা অ মালিগাঁও। পৰা জালুকবাৰী আহোঁতে। ত বৰষুণতো যামো বহুত লাগে ন।
অ এইটোতো লাগে পুৰা। কি কবা ৰাস্তা আৰু এইবিলাক।
অ' তাত। বাকী চবটো ঠিকে আছে ৰাস্তা ঠিকে বনাই দিছে তাৰ পিছত ব্ৰিজ আ। অভাৰব্ৰিজ এইবোৰ চব। ঠিকেই বনাই আছে আগতকেটো এতিয়া বহুত ভাল হৈছে। যেনো গুৱাহাটীত আগতো ৰাস্তা বেয়া আছিলে অ তাৰপিছত আগত ইমান দোকানো নাছিলে, আগত তোমাৰ মই কওঁ তোমাৰ দহ বছৰ বা পোন্ধৰ বছৰ আগত তোমাৰ ইয়াতে খানা-খানাৰোঁ একো ফ্ৰেণ্ চ ইজি নাছিল নাছিলে ভাল-ভাল, তেনেকে এতিয়াতো চব আহি গৈছে ন? কি ইয়াতে তোমাৰ, অ বাৰ্গাৰ কিং আহি গ'ল তোমাৰ কে এফচী টো বাহিৰৰ কোম্পানী বিলাক আহি গৈছে-
অ
আৰু সেই সেইটো গাড়ীৰো শ'ৰুম বিলাক আহি গৈছে চছ
অ আৰু আৰু মেইন কথাটো হ'ল তোমাৰ যোনটো হাইৱে টো আছে ন? এই হাইৱেত জাম এতিয়া বহুত কম লাগে। এই ন ফ্লাই অভাৰ বিলাক বনাই দিছে ন, এইটো কাৰণে তাতে জাম বহুত কম লাগে।
সেইটোৱে ম তোমাৰ যদি, আৰু এতিয়াতো এইটো গুৱাহাটী টো মেট্ৰ'পলিট চিঠি হৈ গল ন, আগতে টো মেট্ৰ'--মেট্ৰত নাছিলে গুৱাহাটী কামৰূপ, এতিয়াতো আমাৰ হেৰি মেট্ৰ'-মেট্ৰ' চিটি বুলি হৈ গৈছে ন।
এতিয়া হৈ গৈছে।
অ ত এতিয়া তেনেকুৱাতো কামো কৰিব লাগিব ন? কিন্তু আগৰ যি যেতিয়া আগত স্কুলত আছিলো, সৰু আছিলো তেতিয়াৰ পৰা এতিয়ালৈকে বহুত মই দেখা পাইছো অ নিজৰ চকুদি, যে ভাল কাম হৈ আছে, কিন্তু সেইবিলাক চব বহুত লাহে-লাহে হৈ আছে, বেলেগ জোগাত তুমিও চাই লোৱা বেলেগ কলকাতা বা দেল্লীহি তাতে ইমান ডাঙৰ-ডাঙৰ ৰাস্তা বিলাক মানে চাৰিটা ৰাস্তা দুটা যা যোৱাৰ দু এ স মানে কিন্তু ইয়াতে আমাৰ ৰাস্তা বিলাক বহুত সৰু-সৰু হয়।
ৰাস্তা বিলাক সৰু হয় আৰু, অ' এইটো টো হয় কি কৰিবা আৰু পাহাৰ আছে ন আৰু, প্লেনিং প্লেনিং নাছিল ন চিটিৰ এনেকে ডেভলপ হ'ব বুলি এইটোৰ কাৰণে ৰাস্তা বিলাকো বহুত হৈ গৈছে এতিয়া এতিয়া মেইন কথাটো হ'ল কি চবতচে ইনপটেন এইটো আহিছে আমাৰ গুৱাহাটীত এই তোমাৰ জোৰা বাৰ্ৰ ফালে চমি কণ্ডাক্ ৰে টো বনাই আছে টাটাত এইটো মই পৰহি দিনা চাব গৈছিলো বাপ ৰে বাপ কি ডাঙৰ এৰিয়াত বনাই আছে বহুত মজা লাগিছে এইটো চাই কিনে
অ সেইটো লাহে লাহে মানে আহি আছে এইবিলাক যে ইয়াতে চোৱা তোমাৰ গুৱাহাটীতো ডাঙৰ ডাঙৰ সেইবিলাক কোম্পনী বিলাক নাই যোনে বহুত পইচা দিয়ে তেনেকুৱা ভাল তোমাৰ হেৰি নাই চাকৰি নাই তোমাৰ মানে হেৰি চৰকাৰো সেইটো বাদেই দিয়া মানে গমেন্ট জবটো বাদেই দিয়া কিন্তু হেৰি তোমাৰ প্ৰাইভেটৰ কাৰণেও নহয় তেনেকোৱা ভাল মানে বেছি পইচা থকা ইয়াত তে অ ভাল ভাল ডাঙৰ ডাঙৰ কম্পানী বিলাকে যেনেকে বেংলত আছে দেহ্লীত আছে নয়দাত আছে ডাঙৰ ডাঙৰ হেৰি কোম্পনী বিলাক যোনে বহুত পইচা দিয়ে মানুহৰ এটা মানে সংসাৰ চলাব পাৰে সেইটো পইচা দি তেনেকুৱা কিন্তু গুৱাহাটীত কাম কৰি তোমাৰ নহব ন
এই টো হয় এইটো হয় এইটো হয় এতিয়া লাহে লাহে আহি আছে চাও এতিয়া অ এতিয়া যিটো এতিয়া যোনটো চেমি কণ্ডাক্টৰ হ'ব তাৰ পিছত যাই কিনে তোমাৰ এই যিমান চফ্টৱেৰ কোম্পানী বিলাক আছে লাহে লাহে আহিব
সেইটোয়ে সেইটোতো লাহে লাহে এতিয়াাহ দহ বছৰ মান লাগিবই চাগে এ আগতে তোমাক ৰাস্তা আমাৰ ইয়াতে যে যিমান গাড়ী চলে তুমি বাহিৰৰ মানে হেৰিত ইমান গাড়ী নচলে সিহঁতৰ ইমান যাম নহয় যিমান আমাৰ হয় তাতেও যাম কিন্তু তাতে ৰাস্তা তাও ডাঙৰ হয় কিন্তু আমাৰ গুৱাহাটীৰ ৰাস্তাও বহুত সৰু হয় আৰু গাড়ীও বহুত চলে বহুত বেছি গাড়ী চলে
অ এইটোটো হয়
ত এতিয়া পাহাৰ কাটি সব পাহাৰ এইটোতো এনেও পাহাৰেই আছিলে পাহাৰ আৰু আমাৰ ব্ৰহ্মপুত্ৰ নদী আছিলে ইয়াত চব এতিয়া ব্ৰহ্মপুত্ৰ নদীও আমাৰ শুকাই শুকাই সৰু হৈ গৈ আছে তাতেও কিবা কিবি বনাই আছে
হয় হয় তাতো মানে বৰষুণটো এতিয়া ন নতুন এটা এইটো জেতি বনাইছে ন দেখ দেখিছা এই তোমাৰ কি বুলি কয় অ নতুন জেটি বনাইছে তাত তে এই সৰু বট বিলাকে এই আমিন গাঁও যাবৰ কাৰণে আৰু এইটো কি বুলি কয় আৰু এটা আইলেণ্ড টো আছে ন কি বুলি কি আইলণ্ড বুলি কয় এইটো
অ ব্ৰহ্মপুত্ৰ ৰিভাৰ ভিও উম
ডেভেলপমেণ্ট হৈ আছে ডেভেলপমেণ্ট হৈ আছে
বনাইতো আছে কিন্তু চব মানে যোনটো আমাৰ প্ৰকৃতি হয় সেইটো কিবা মানে হেৰি ইউজ কৰি বেলেগ কিবা কিবি বনাইছে সেইটো কৰিব নালাগে যোনটো তেনেকুৱা সেইটোয়ে থাকিব দিব লাগে সেইটো কিবা ভাল কৰি ৰাখিব লাগে
অ এইটো এইটো মানুহৰ ওপৰতো আছে আমি মানল নিজৰ নিজে চব গভমেন্টৰ ওপৰত থৈ দিলেও নহব ন নিজেও অকমান মানে অকমান ভালকে ৰাখিলে জাগা বিলাক অকমান ভালকে থাকে
সেইটোয়ে আমাকো চাব লাগিব আমাক তেনেকুৱা কৰিব লাগিব চব ভালকে
এতিয়া নতুন ৰাস্তা নতুন ৰ'দ বনিব তাতে কোনোবা পান খাই কিনে তাতে থুকি দিব
পিট পেলাই দিয়ে অ সেইটোয়েটো দিগদাৰ কি কৰিবা আৰু কাক কাক ধৰিবা তুমি এইবোৰ খুলিযে চাব লাগিব নিজে এ আমাৰ সেইটো এইটো সেটো আমাৰ হয় এই ৰাস্তাও আমাৰ হয় আমি চব টেক্স ভৰি আছো আমি চব কৰি আছো আমাকে চলিব লাগে ভালকে ভালকে থব লাগে চব চাফা কৰি বস্তু নেপেলাব লাগে এইবোৰ ভালক বস্তুবিলাক লেতেৰা কৰিব নাপায় হয় ৰাস্তা বিলাক সেইবোৰ আমাকে চাব লাগিব
সেইটোয়ে বাকী চব ঠিক।
বাকী চব ঠিকেই আৰু। এতিয়া যাম খানা বনাম খাম তুমি-তুমি কি বনাবা?
চাও আজি চিকেন-চিকেন কিবা বনাম আজি।
অ', ভালেই খোৱা। ঠিক আছে ৰাখো বাই।